হেল্লো' অ অ মই আছো এনেই আছো, তুমি?
আছো এনেই কিনো কৰিম আৰু, চাহ খালা?
চাহ মানে খালো চাহ খালো লগতে ভাতো খালো এতিয়াতো হেৰি বাজিলে ন দুটা বাজি
অ। নাই খোৱাই নাই, খাম আৰু অলপ পাছতে।
আহ, ক'ত আছা পিছে?
মই এয়া এনেই ঘৰতে আছো বাটত নেট নাপাই যে ঘৰৰ ভিতৰত।
অ।
সেইকাৰণে অলপ বাটলৈ ওলাই আহিছো নেটৰ্ক পোৱা জগালৈ, তুমি কি পঢ়ি আছা? না মই নাৰ্ছ পঢ়ি আছো।
অ অ মোৰ আক বি এ কমপ্লিট হৈ গ'ল যে, এতিয়া আৰু ঘৰতে আছো হে ৰানিং কৰি আছো।
অঁ অ।
বাকী তুমি বি এ কমপ্লিট কৰিলা কৰিলা নে নাই?
না মই বি এ পঢ়া নাই মই ফাইনেল ডি উঠি ডাইৰেক্ট নাৰ্ছিং পঢ়িছো।
অ', ক'ত কৰি আছা?
মই নাৰ্চিং ৰহাত।
অ', অ'।
তোমাৰ ঘৰ ক'ত?
মোৰ এইফালে হেৰি কি কয় মৰিগাঁও যে -
অঁ',।
এইটো চাইদে হয়।
অ, আমাৰো মৰিগাঁও ছাইডৰে হয়।
অ, তাত সেই তাত গৈছেহে ন কৰিবলে?
অ মই ইয়াত আহিছোহে পঢ়িবৰ কাৰণে। এমাহ হৈছেহে।
অ ঘৰটো তাত নহয় নহয় ঘৰটো মৰিগাঁও ছাইডে ন।
অ' ঘৰ মোৰ মৰিগাঁওতে।
হা, ভাত কিহৰ লগত বনাইছা?
হা?
ভাত খালা নে নাই?
নাই ভাত খোৱাই নাই খাম আৰু, তুমি ঘৰতে আছা নে, নে কৰ'বাত থাকা?
মই ঘৰতে থাকো।
অ', অ, অ
তুমি এতিয়া হেৰি ঘৰত আছ নে তাত আছা?
না মই ৰহাত আছো মই ঘৰত নাই।
অ', ভাত কোনে বনাইছে?
ভাত মোৰ লগৰজনীয়ে বনাইছে।
অ',। কোৱা ভাল আৰু খবৰ?
উম ভালেই, তোমাৰ?
উম ভালে দিয়া ঘৰত জানে নেকি।
হেল্ল।
ঘৰত যোৱা নাই নেকি?
ঘৰত যাওঁ ঘৰৰ পৰা আহিছোগৈহে দুদিন হৈছেহে অহা।
অ।
তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মই আছো মা আছে আৰু বা এজনী আছিল বা জনী বিয়া গলগে।
অ। মোৰ ঘৰত মই, মা, আপা তাৰপিছত মোৰ ভাইটি আৰু আইতা।
অ।
এইকেটাই।
কি ভাল উম হেৰি ভাল লাগিছে নে বেয়া লাগিছে ঘৰলৈ মনত নপৰে নেকি?
পৰে কিন্তু কি কৰিম আৰু কিবা এটা পাব লাগিলেতো ঘৰৰ পৰা আঁতৰি থাকিবই লাগিব।
উম উম। ভালে কৰিছা দিয়া বি এ কমপ্লিট কৰিব নালাগে এনেওঁ বহুত মানে কি তিন বছৰ এনেই যায় ন।
আজিকালি তিনিবছৰ নহয় চাৰি বছৰ কৰাই দিছে।
অ। আমাৰ আমি কৰি থাকোতে কিন্তু তিন বছৰ আছিল যে যোৱা ব যোৱা বছৰ মানে মই যোৱা বছৰহে ওলাইছো। এবছৰৰ পৰাহে চাৰি বছৰ কৰি দিছে হয়।
মহাবিদ্যালয়ত পঢ়িছো। লা ন।
নাই নাই জিতিভিত পঢ়িছিলো।
অ।
এতিয়াহে চাৰি বছৰ কৰি দিছে।
অ' এতিয়া চাৰি বছৰ কৰাই দিলে ন, সেইকাৰণে ঘৰৰ মানুহেও ক'লে কি। চাৰি বছৰ বি এ কমপ্লিট কৰি উঠি আকৌ কিবা এটা লাইনত পঢ়িব লাগিলে বহুত। বছৰ লাগি যাব। সেইকাৰণে ক'লে কি নাৰ্ছিঙটোকে কৰ দুবছৰ ক'ৰ্ছ যেতিয়া। হৈ যাব। অ' সেয়াই নাৰ্চিং টোকে কৰিলোঁ।
চৰকাৰী টো নহয়।
নাই নহয় জি এন এম নহয় যে জি এন এম হ'লে চৰকাৰী হ'ল হয়, কিন্তু। আমি জে এন এম নহয় যে সেইকাৰণে আমাৰ প্ৰাইভেট হয়। কিন্তু প্ৰাইভেট হ'লেও। কথা নাই ন' লাগিলে মানে নাৰ্ছিং প্ৰাইভেট নাৰছিঙত ৰৈ যামগৈ। দৰমহাটো কম হ'ব পাৰে, কিন্তু হাতৰ বিদ্যা এটা হব ন'।
হয় দিয়া। এনেই তিনি বছৰটো ৱেষ্ট কৰাকৈ সেইটো কৰাই ভাল।
উম তুমি এতিয়া কিবা বেলেগ লাইনত পঢ়া নাই নেকি।
লাইনত মই পঢ়া নাই দিয়া। খালি, ইণ্টাৰভিউ বিলাক দিম আৰু হয় থাৰড গ্ৰেড ফৰ্ গ্ৰেড আহি আছে। ন, আৰু এতিয়া আছাম পুলিচো আহিছে।
অ'।
খালি আৰু কাটিং ক্লাছ কৰিছিলো চিলাই যে।
অ'।
সেইটো শিকি ললোঁ আৰু এতিয়া ঘৰতে মেচিন আছে হয়। ঘৰতে কৰি থাকো।
অ' সেই আজিকালিতো চবেই নিজৰ হাতৰ বিদ্যা এটা থাকি, থাকিলে চব কৰিব পাৰি। তোমালোকৰ ফালে খেতি কৰে নে,
খেতি আমাৰ এইফালে কৰে বহুত মানুহে কৰে। মানে আমাৰো কৰে কিন্তু ধান খেতিটো নকৰে। কৰো আমি হেৰি সৰিয়হ যে,
উম'।
সৰিয়হটো কৰো তাৰ পিছত তিলৰ কৰোঁ।
অ'।
অ' সেইটোয়ে কৰো। আৰু
এনে সৰিয়হ খেতিটো কেনেকে কৰে তুমি জানানে‌?
হে মই ভালকে নাজানোঁ দাদাহে কৰে এনেই খালি হোৱা টাইমত গম, গম পাও হৈছে বুলি কেনে তেতিয়া আহি কব যাম আৰু। উ প্ৰথমতে পেলাই লয় চাগে সৰিয়হটো।
অ' মানে মই একেবাৰেই নাজানো সৰিয়হ আৰু তিলৰ খেতিটো আমাৰ তাত নকৰে ন মাহঁতে।
অ' তোমালোকৰ তাত কি কৰে ধানৰ খেতিতো কৰে।
অ' ধানৰ খেতিটো কৰে সেইকাৰণে মানে ধানটো জানো আৰু মানে। ধান টো প্ৰথম কঠিয়াতটো।
কৰি যায়। মাকৰি খেতিটো কৰে নে নকৰে।
নাই নকৰে আমাৰ আনি ধানৰ খেতিটোৱে কৰে। ধানৰটো ভালকে জানো আৰু প্ৰথম মানে গৰুৱেদি হাল বাৰি কিনে লৈ মাটি অলপ। চহাই লৈ পুৰা বোকা কৰি তাৰ পিছত তাত কঠিয়াটো মানে, ধানটো কিনি আনে। ধানটো, কিনে এনে জহা ধান তাৰ পিছত মানে জহা ধান টো এনেকে নিজৰ ঘৰৰ ধানৰ পৰা বাচি। তেনেকে ৰাখে কঠিয়াৰ কাৰণে।
হয়
তাৰ পাছত। বড়ো ধান মানে যিমান ধান আছে আৰু সেইবোৰ লয় তাৰপিছত ৰঞ্জিত ধানটো বা কিবা। বেলেগ ধান কিনি আনে পেকেট আনি কিনে এতিয়া কঠীয়াটো মানে ধান কঠীয়া হ'বৰ কাৰণে পেলাই ধানটো যেতিয়া পেলাই দিয়ে তেতিয়া পেলাই পেলাই দিয়া পাছত অলপমান সাৰ মাৰি দিয়ে তেতিয়াহে মানে খোৱাটো বেছি ডাঙৰ হব ন তাৰপিছত সাৰ চাহ মৰাৰ পিছত পোন্ধৰ দিন বা এমাহমান ৰাখে।
অ
ৰখাৰ পিছত ভাদ মাহলৈকে যেতিয়া বোকা মানে মাটিটো পূৰা ধুনীয়া হয়। বোকা চোকা হৈ যায় আৰু, কি হয় তেতিয়া ট্ৰেক্টৰে হাল বোৱাৰ পাছত জুতি হৈ যায় যে। যেতিয়া কঠীয়া টো উু উঘৰি লয়। লৈ কিনে মুঠা পানি মানি পানীত থৈ দিয়ে। তাৰ পাছত। পানীত থৈ দিয়া পাছত তেতিয়া ৰোৱনী লগাই কিনে ৰুৱে। তাৰ পাছত ৰোৱা পোন্ধৰ দিন মানৰ পাছত তেতিয়া ৰৱনি, যাই নহ'লে বা ঘৰৰ মানুহ যাই কিনে খেতি খিনি গুৰিত মানে হেৰি কটা দি কিনে সচি দিয়ে নহ'লে বা হাত তে খচি দিয়ে বন চনবোন বনবোৰ নাইকীয়া কৰি দিয়ে তেতিয়া মানে পোখাটো বেছি টাইট হৈ যায় আৰু ডাঙৰ ডাঙৰ পোখা হয় তা তাৰপাছত যেতিয়া এমাহ বাৰু এমাহ পোন্ধৰ দিন মান হয় তেতিয়া সাৰ মাৰি দিয়ে গুটিটো বেছি হ'বৰ কাৰণে তাৰপিছত মানে তিনি চাৰি মাহ মানৰ পাছত গুটি যেতিয়া হয় পকে নহয় ধানটো
উম
তেতিয়া কাটি আনে আমাৰ মাত টি ওচৰতে আছে কাৰণে গৰু দি আনে নহ'লে বা বাংকা দি কিনে ঘৰত মানে কাণহেদি কঢ়িয়াই আনে মানুহ লগাই কিনে সেয়াই
কম বেছো তোমালোকৰ সেইফালে বহুত কৰে ন
আমাৰ এপেনে অ কৰে ইমানো নহয় আউ
হুম আমাৰ এইফালেও কৰে মানুহ বিলাক বহুতে আৰু নকৰা নহয়
অ
এতিয়া ধানৰ দামটো কমি আছে যে উম
এনেই সৰিয়হতো মানে হেৰিটো বেছি হয় চাগে ন ইনকামটো
অ
অ
এতিয়া শালি প-হেই চাৰিআলিত দামটো সুধিলে মানে চাৰে পাঁচশ এনেকুৱাতে দিয়া আছে কৰা মানুহ বিলাকৰ মানে ভাল বাৰু কিন্তু কিনা মানুহবো মানুহ বিলাকৰ মানে ভাল নহয় মানে অলপ কষ্ট হয় ন
অহ
হুম ভাত কেতিয়া খাবা আক
তোমালোকৰ ঘৰত আচা কৰে নে
আচা মানে হেৰি আউ আচা যে বনাই যে
অ
অ অ আচা মানে আমাৰ ইয়াতে মানে মা মানুহ এজনী আছে মানে বাইদেউ বুলি কওঁ সিহঁৰ ঘৰত মানে আমি আমিয়ে যাওঁ বনাবলে
অ
অ হেৰি তে মানে চব আচায়ে বনাই জলকীয়া যে ভোট জলকীয়া যে
উম
ভোট জলকীয়া আচাৰটো তাৰপিছত বহুত কিবা কিবি আম মানে আৰু জলফাই সেইবিলাক আচাৰ বনাইছিলো নহয় আচাৰতো মানে কি হ'ল প্ৰ প্ৰথমতে মানে কাটি ল'ব লাগিব বস্তু গিটা সৰু সৰুকে টুকুৰা মানে টুকুৰা সৰু সৰু টুকুৰাত কাটি লয় তাৰ পিছত কাটি গ কৰি মানে অ মচলা চছলা দি কৰি তাৰপিছত
উম
হেৰিত মানে চবত মানে মছলা চছলা দি কৰি তাৰ পিছত হেই কৰিব লাগে মানে মিলাই দিব লাগে
অ
মিলাই কৰি লয় সেনেকে মানে সেনেকে বনাইছিলো আৰু। মানে বেছি মানে হেৰি কৰিব নালাগে মানে মিলাই কৰি লৈ থৈ দিয়ে, থৈ দিয়াৰ পাছত কেইদিনমান হোৱাৰ পাছত মানে বৰামত ভৰাব দিয়ে তেতিয়া। সৰু সৰু বাট মিলাই যে, তাত ভৰাব দিয়ে।
উম তেতিয়া বেচে চাগে ন?
হুম! অ সেনেকৈ বেচো, অ সেনেকুৱা অ সেয়া অৰ্ডাৰ আহিলে মানে দি দিয়ে গৈ।
উম।
উম।
নাই বাৰু আমি নিজে ঘৰতে বনাও বাৰু, বেলেগ এনেকে নবনাও কিন্তু ঘৰত মানে আমৰ আচাৰ, বগৰী আচাৰ, জলফাই
তাৰপিছত জলকীয়া হে এইবোৰ বনাও, ময়ে বনাওঁ বাৰু এতিয়া মই অহা পাছত আৰু কোনে বনাই নাজানো আম্মাহঁতে বনাব চাগে?
তোমালোকে চাগে বহুত বেলেগ আচাৰ বনোৱা চাগে ন?
অ।
উম।
বেলেগ ষ্টাইলত মানে চবে আচাৰ একে - একে বনাই, আমি মানে আছা আমটো কাটো
চা মানে মছলা - চচলা চাগে বেছি বেছিকে দিয়া নহলে মানে ভাল লাগিছে কিন্তু।
অ মানে আমটো কাটো কাটি কিনে তিনিদিন পুৰা তিনিদিন - চাৰিদিন পানীত নিমখ দি কিনে তিয়াই থৈ দিও।
অঁ।
তাৰ পাছত উঠাই কিনে চালনীত অলপ টাইম মেলি থৈ দিও তাৰ পাছত পানীটো সৰা পাছত মানে চব মছলা দি কিনে, চব্জি যেনেকে বনাই, চব্জি বনোৱা নিচ তেনেকে চব মছলা দি কিনে আমখিনি পুৰা লাৰি থাকোঁ যাতে পাগ আহি যায় তাৰপিছত ঠাণ্ডা হ'ব দি বৈয়ামত ভৰি ৰ'দত দি থাকোঁ।
অহ, আমাৰ মানে ৰ'দত দিবলৈ মানে এতিয়া বহুত হয় যে হয়নে? অ মানে থৈ দিয়া যায় মেলি থৈ দিয়া যায় কিন্তু ৰ'দত দিব নহয় গৈ তাৰ মানে কাৰণ বহুত হয় ন এনেকে কন্টেক্ট লয় যে।
অ হল।
উম।
হ'ব দিয়া নহলে, মই এতিয়া অলপ কাম কৰো, অলপ পাছত ফোন কৰিম তোমাক।
অ দিয়া হ'ব দিয়া, কৰি লোৱা কৰি হলে ফোন কৰিবা।
অ অ।
উম।